হেল্ল' এ, ভাত বনাই আছোঁ ক
অ', ভাত বনাইছে সেফালে গৰম কেনেকুৱা আপোনালোক ফিলে? সচা ন গৰম আমা এফিলে থাকিবই পৰা নাই ৰ'ব গৰমত।
গৰম মানে আৰু
উম, এই ফেনৰ বতাহে গৰম হৈ গৈছে। এইয়া এনেই পৰি আছোঁ, ফেনৰ বতাহে গৰম গৈছে বুজিছেনে।
উম, ভাত পানী খালী?
ভাত পানী বনাই আছে আমাৰ, আপোনালোকৰ কি বনাইছে আজি?
মই আজি দালি, ৰঙালাওঁ আগ ভাজি ভাত, দিম ডিমা আমলেট।
উম, আজি তেনে হেবি ন খানা ভালেই
অ' তহঁতৰ?
আমাৰ এই জানোঁ কি বনাইছে গমেই নাপাওঁ। দালি ভাতেই হ'ব চগে আমাৰ।
অ'।
আকৌ হেৰি, গৰমত আপুনি দিম দালি ইমান খাই নাথাকিব বুজিছে।
এই দিম তোৰ মই ভালেই পাওঁ খাবলৈ।
নহয়, ভাল পাই গ'ম পাইছোঁ। অ' নাই নাই দিমটো ইমান কমাই দিব অকণ। এতিয়া গৰম সোমাই যাব নহ'লে।
মই ভাল পাওঁ খাবলৈ। কি কৰি আছোঁ? কিবা কিবি কৰিছ নাই কাম চাম?
কাম চাম মানে মই এইফালে সোমাই আছোঁ এইফালে। কাম এটা কৰি আছোঁ। তাৰমানে পইচাটো কম খালী, সেইকাৰণে দিগদাৰ হৈছে অলপ। তাকে ভাবিছোঁ তোক অ' কওঁকচোন বাৰু কওঁকচোন বাৰু।
এই মইয়ো কথা এটা ভাবি আছোঁ ৰহ মই মানে মেচিনৰ কাম চাম কৰোটো। তাৰপিছত তোৰ মই দোকান এখন খুলিম বুলি ভাবিছোঁ।
মেচিন মানে আপোনাৰ এই কাপোৰ চিলোৱা।
কাপোৰ চিলোঁৱা কাপোৰ নিচিনা যে দহিবতা। কাপোৰ চিলোৱা।
অ' অ' অ' আপুনি তেন্তে কাম এটা কৰক অ' অ' দহিবতটা চহিবতা এইবিলাক কেনে আপোনাৰ ইনকাম ওলাই থাকিব। আপুনি দোকানখন খুলি দিয়ক, ৰুম এটা ভাড়াত লৈ লওঁক।
তেনেকুৱা জেগা আছে নেকি ৰুম ল'ব পৰা?
ৰুম ল'ব পৰা চাগে বাৰু মই আপোনাক চাই কম বাৰু দিয়ক। মানে এতিয়া মইয়ো এটা বিচাৰছোঁ দোকানঘৰ এখন বিচাৰি ফুৰিছোঁ মানে দোকান চলাম বুলি ভাবিছোঁ মই।
উম।
মানে দোকান মানে আৰু কেনেকে কওঁ আৰু দোকান মানে চলাম আৰু এনে কিহৰ দোকান চলাওঁ, তাকে ভাবি আছোঁ ৰ'ব। খেলা বস্তুৰে দোকান দিওঁ নেকি? নহ'লে বা গিফ্ট চিফ্টৰ দোকান দিওঁ বুলি ভাবি আছোঁ মানে?
তেনেকা দিলে ভাল হ'ব, গিফ্টৰ দোকান দিলে বেছি ভাল খেলা বস্তুতকৈ।
আকৌ মই এইবাৰ মোৰ কাম এটাক, অ' গিফ্টৰবিলাক চলিব ন? আকৌ মই ভাবিছোঁ মানে এই আমাৰ মাটি অকন আছে মানে, সেই তাতে গোটেই তামোল পুলি লগাই দিওঁ বুলি ভাবিছোঁ? তামোলৰ খেতি এটা কৰোঁ বুলি ভাবিছোঁ? অ' চেগুন পুলি বাৰু সেয়া বহুত দিন লাগিব। তাত নলগাওঁ। মানে মই তামোল পুলি লগাম মানে, আপোনাৰ বছৰে বছৰে মই কিবা এটা পাই থাকিম ন।
লেচু পুলি লগাই দে।
অ' লেচু পুলি, আপুনি ঠিক কথা কৈছে। লেচু পুলিও লগাব পাৰি বুজিছে, লেচু পুলি লগাওঁ বুলি ভাবিছোঁ? লেচুৱে লগাওঁ নেকি এতিয়া, আকৌ লেচু লগাব হ'লে মানে মাটি টো আকৌ ডাঙৰ লাগিব আপোনাৰ, লেচু আকৌ এতিয়া ভেৰাইটি লেচু থাকে নহয়। এই এটা তামোলটো সোনকালে হয়, সেইকাৰণে ভাবি আছোঁ। তামোল মানে এজোপা লগা নাই মই একেবাৰতে এশজোপামান লগাই দিম বুলি ভাবিছোঁ, তামোল? আৰু মানে ধৰি ল, লেচু ধৰ আপোনাৰ লেচু ধৰ লগাব গ'লে, আপোনাৰ ধৰ এতিয়া বাগানো ঢেৰ আছেতো। আকৌ লিচু বিলাকত যত্নটো ধেৰি লাগিব মানে বুজিলে, এই পোক-পতংগ মৰা হেৰি লাগিব ব, আকৌ আপোন জাল পাতি লাগিব, আকৌ চৰাই তৰাই খেদিব লাগিব। এতিয়া তামোলত ধৰ এইবিলাক জন জাল নাই। লগাই পেলাই, লগাই পেলাই, পেলাই থৈ দিলে হ'ল। ইমানটো বছৰ ভিতৰত হৈ যাব।
আমাৰ এইবাৰ এজোপা তামোলত কিমান পাইছো জান? এজোপাতে পাঁচ পোনে নে ছপোন তামোল পাইছো।
বা ঠিকে আছে তেন্তে, এতিয়া পোন কেনেকৈ চলি আছে বা? পোন কেনেকে চলি আছে এতিয়া? চাৰে তিনিশ, অ' ঠিকে আছে। ত' এইফালে পোন্ধৰশ তাৰ পাছত পোন্ধৰ ষো্ল সোতৰ চাৰে সোতৰশ টকা পাইছে, এজোপাত।
অ' এাজোপাতে।
এজোপাতে আৰু কি লাগে আপোনাক কওঁক, মই এতিয়া এশজোপা মান লগাম বুলি ভাবিছো।
দে আমাৰটো, লগাই দে পৰা। সোনকালে লগালে তোৰ, আ তামোল দুই তিনি বছৰ পাছত হৈ যাব।
অ' মই হেৰি পৰা আনিম বুলি ভাবিছো। এইটোযে আপুনাৰ এইটো যে নাৰ্চাৰীৰ পৰা লৈ আহিম, অ' নাৰ্চাৰীৰ পুলি। তিনিবছ হুই হুই যাব ন' তিনিবছৰমানত?
হৈ যাব, তিনি চাৰি বছৰত হৈ যাব। আমাৰ আমাৰ সেইয়া দুজোপা তিনজোপা তামোলেই ইমান তামোল লাগি আছে। তে, দুবছৰ নে তিনি বছৰৰ পাছত হৈয়ে গ'ল।
মই মানে ভাবিছো যে এ-এনেই মাটিটো চনপৰি থকাতকে সেয়া সেইটো কামেই কৰো বুলি ভাবিছো বুইছে?
অ' কৰি দে একো নাই।
মানে বাহিৰা খৰচা এটা ওলাই থাকিব, যিয়ে নহওঁক যেনেকে নহওঁক ধৰ। এটা কথা কৈছোঁ আৰু ঘৰৰে বস্তু হয়, এ আকৌ এইফালে চো চোৰো আছে নহয় আমাৰ ফালে ৰ'ব আকৌ, চোৰ গাল চাব লাগিব নহয়।
এই তামোল চোৰ নকৰে বেছি। তামোল বেছিভাগ চোৰ কৰিব নোৱাৰে, নাই নোৱাৰে, নোৱাৰে।
অ' নহয় মানে আকৌ তেনেকে, অ' মই ভাবিছোঁ আকৌ এনেকে পিফালে নাই নহয় আকৌ আমাৰ বেলেগে জেগাত আছে মানে, সেইকাৰণে ভাবিছো ফেন্সিং লগাই তাত কাৰেণ্টৰ টাৰ লগাই দিব লাগিব আৰু যি দেখিছোঁ আৰু যেনেকে হ'লেও, নহ'লে মাৰি দিব নহয় তামোল পুৰা মোৰ লষ্ট হ'ব গোটেই সোপা।
এ তামোলো লগাই দে, লেচু পুলিও লগাই দে, লেচু দেৰি হ'ব ধৰ।
লেচুটো হেৰি হ'ব অ', লেচু মানে বেছি নলগাওঁ এতিয়া। মানে এতিয়া গোটেইসোপাত মাথা মাৰিলে এতিয়া মোৰ মূৰটো বেয়া হৈ যাব গম পাইছানে, কোনটো চাইডে লাগিম কওঁক। লেচু ধৰ এতিয়া লেচুটো, লেচুটো বাৰু চলে, নচলে বুলি নকওঁ, লেচু এতিয়া দাম আপোনাৰ এটা এটা লেচুৰ দামে পঞ্চাছ টকা।
অ' তেনে।
এতিয়া মই আপোনাক এটা কথা কওঁ, আপুনি লেচুটো এতিয়া পঞ্চাছ ষাঠি টকা হয়নে।
উম।
আপুনি দহটা লেচুৰ দামটো ছশ টকা হ, ল, আপুনি তাৰসলনি এই চাৰিশ, চাৰে তিনিশ টকীয়া পুলি এটা লগাই দিয়ক আপুনি নিজে ঘৰতে খাই থাকিব পাৰিব। দুবছৰ তিনিবছৰ পিছত। সেইটোৱে ভাবিছো মই বুজিছে।
আমাৰ লগাইছোৱে।
এইযে, অ' লগাইছে নেকি আপোনালোকক?
উম। মই লগাইছো, আমাৰ পিছফালে মেৰাটা আছে যে পিছফালে মেৰত লগাই দিছো।
এজোপা লগাইছে কেইজোপামান লগাইছে?
মই চাৰিজোপা লগাই দিছো।
অ আপোনালোকৰ তাত তেন্তে ডাঙৰ হলে কলম এটা দিব আপুনি কলম দিয়া পুলি এটা দিব আপুনি।
উম লৈ যাবি।
খামগৈ আপোনালোকৰ ঘৰতে খামগৈ দিয়ক। মই মানে লগাম বুলি ভাবিছোঁ বুজিছে, মানে নিজে খাবলৈকে ধৰ এজোপা দুজোপা বেছি বিকিব কাৰণে নহয় আৰু।
হে আমাৰ বেচিবৰ কাৰণে নহয় খাবৰ কাৰণে লগাইছো।
অ এই ঘৰ পোৱালিখিনিয়ে খাব দিয়ক সেইটো বুলিয়ে লগাইছোঁ আৰু, মই আমাৰ বাৰু তামোল চাই দিয়ক যদি হয় আপোনালোককো খুৱাম দিয়ক। তামোল, এই আছে নেকি আপোনালোকৰ নহয় এইটো এইটো বেলেগ তামোল মই বেলেগ তামোল আনিম বুলি ভাবিছোঁ, এই তামিলনাডুৰ তামোলটো যে। তামিলনাডুৰ তামোলটো আনিব লৈছো ডাঙৰ ডাঙৰ গুল গুল হয়।
উ।
চু চু ফাৰীটো যে চুফাৰী অ এই দুটা ভেৰাইটি আছে এটা চুফাৰী তামোলটো আছে। এই চুফাৰী তামোলটো আনিবলৈচো এইটো তামোল মানে অলপ ভেলুটো বেছি এই জৰ্দা এইবিলাক বিমল চিমল গুটকা চো
অ অ।
ব্যৱহাৰ হয় সেইটো তামোল।
যি নহওক
উম, সেইটোৱে ইনকামটো লাগে এতিয়া ন, এতিয়া ঘৰ দুৱাৰ চলাব লাগে আৰু যিহেতু। কি ক'ব আৰু হয় নাই কওকচোন।
আ-আজিকালি যিমান বস্তুৰ দাম হৈছে।
অঁ বস্তুৰ দামটো নক'ব আৰু বহুত বস্তুৰ দাম।
সেইটো কাৰণে নিজে কিবা এটা কৰি লোৱাটো ভাল ঘৰৰ মানুহৰ পা বস্তু বিচাৰাতকৈ নিজে ইনকাম কৰি নিজে চলাটো ভাল।
অ সেইটোৱে সেইটোৱে ঠিকে কৈছে বাৰু। এতিয়া কিমানো খুজি থাকিম আপুনি নিজে কওকচোন কিমান খুজি থাকিম আৰু। ভাল নালাগে ন নিজৰে সুধিবলৈ, এতিয়া ধৰ আগৰ সৰুতে বেলেগ কথা আছিলে সৰুতে পাৰিছিলো এতিয়াতো ক'ত পাৰিম আৰু ককচোন।
এতিয়া নিদিয়ে আৰু এতিয়া আমাৰ জানো দিছো আমাৰ এতিয়া দিব লগীয়া হোৱা নাই নিজে কৰি লয়।
অঁ অঁ ঠিকে আছে এতিয়া সিহঁতে ক'ত কিবাত কৰি আছে নে?
ডাঙৰটোৱে কাম কৰিছে কোম্পেনী এটাত ল সৰুটোৱে কৰি আছে কিবা কিবি।
অ ঠিকে আছে।
নিজৰ পইচা নিজে উলিয়াই লয় মোক নোখোজে আৰু পইচা।
অঁ ভালে হৈছে এতিয়া আপোনালোকৰটো আপুনি এতিয়া মেচিনটো লগাই ললে এতিয়া আপোনাৰ নিজৰ এটা খৰচা ওলাই থাকিব আৰু বৰ্তাটো আছেই আপোনালোকৰ ঠিকে আছে চলি যাব দিয়ক।
আমাৰ মই এতিয়া মোৰতো মোৰ ওলাই থাকে কিন্তু মই ভাবিছো ৰাস্তাত দোকান এ এখন দিলে দিব পাৰিলে ভাল হ'ব ইনকাম
আপুনি মানে অ সেইটো হয় বাৰু। ৰাস্তাৰ ওচৰত মানে কাপোৰৰ দোকান কাপোৰ দোকান। মই আপোনাক ৰুমটো পালে ক'ম বাৰু দিয়ক মানে অকণ হেৰিয়া ছাইডত চাব বুজিছে অকণ ফেঞ্চিকে বনাই দিব বস্তুটো তেতিয়া চিলাই চিলাইবিলাক আপুনি ভাল পাব ন বুজিলে।
উম, উম।
নহয় বা কাম এটা কৰক, আপুনি যদি চিলাই চাৰ্টিফিকেট টাৰ্টিফিকেট স্কুল খুলি দিয়ক চিলাই শিকোৱা চিলাই চিলাই শিকোৱা।
শিকাই শিকিছিলো বাৰু চাৰ্টিফিকেটখন অনা নাছিলো থাকি গ'ল তাতে।
অ', এনেই যদি শিকাব বিচাৰা অঁ অঁ আপুনি শিকাই শিকাব পাৰিব দেখোন।
শিকাব পাৰোঁ মই ছাৰ এনে এনেই শিকাব পাৰিম মই।
এনে শিকাব পাৰিব মানে, কেতিয়াবা চাৰ্টিফিকেট বিচাৰে ন সেইকাৰণে কৈছোঁ মানে। স্কুল এখন খুলি দিয়ক সৰু সৰু পোৱালী বিলাকক শিকাব পাৰিব আপুনি।
উম, তেনেকুৱা জেগা লাগিব যে আকৌ।
এ আপোনালৰ ঘৰ ওচৰৰ এল পি স্কুল চেলপি স্কুলবিলাকত শিকাই দিব পাৰিব এটা টাইমত।
নাই নহ'ব নহয় তেনেকে নিদিব।
নিদিব ন?
ও'হু', নিজে খুলি ল'ব লাগিব জেগা চাই। মই সেইকাৰণে স্কুল খুলিম বুলি ভবা নাই। মানে দো দোকান খুলিম বুলিহে ভাবিছো, কাপোৰ দহিবতি থৈ দিলো ধৰ আৰু নিজে নিজে আনি ফেব্ৰিক কৰিলোঁ। ফেব্ৰিক কৰিব
অ', ফেব্ৰিক কৰা, ফেব্ৰিক কৰা বিলাক মানে বহুত টাইম লাগে কিন্তু আকৌ চকু বেয়া হৈ যায় গ'ম পাইছে নে?
তাৰপিছত সেয়া, সেয়া পাৰোঁ মই কৰিছো।
অ', অ' ঠিকে আছে।
কৰি থৈছো সেয়াত উলিয়াই পেলাই থৈ দিলে বিক্ৰী হৈ যাব বস্তুখিনি।
অ', অ' বুজিলো কাপোৰটো আপুনি কিনি আনিব ধৰ তাত ইমানটা কাপোৰ কিনিব যাতে আপুনি বেচিব পাৰে আৰু ধৰ, বেছি দামীও নিকিনিব।
চিলাবলৈ দিয়াবিলাকটো এক্সট্ৰা হ'ব, আৰু
অ', অ' ৰেডিমেডটো এক্সট্ৰা হ'ব, আপুনি কাম এটা কৰিব হেৰি আৰু এটা অফচন ৰাখিব মানে সিহঁতেও যাতে আপোনাক কাপোৰ কিনি আনি দিয়ে। আপুনি বনাই দিব পাৰে, তেনেকুৱাও আছে নিজৰ ফেব্ৰিক মতে অ'।
দহি পত তাৰ চব গোটেইখিনি একেলগে লৈ ল'লে মোৰ ছশ টকা আহি যায় এযোৰ কাপোৰত।
অ', তেন্তে আৰু কি লাগে আপোনাক? মাহতো পাবই আপুনি বিয়া ছিজনতো এতিয়া ঢেৰ কাপোৰ পাব। দহি বতা। আকৌ কূৰ্তা চিলোৱা, কূৰ্তা চূৰ্তাটো চিলাব পাৰে চাগে। অ', ঠিকে আছে, আকৌ বিহু সময়ত আপুনি এইবিলাক হেৰি দি দিব পাৰে যদি। এইটো যে টঙালি আকৌ এই হাত সেই হাতত যে মাৰে
অ', অ'।
এইবিলাক দি দিব পাৰে, টঙালী চঙালী আক' আৰনা চাৰনা এইবিলাক দিব পাৰে, এইবিলাক যাব বিহু সময়ত গ্ৰুপ বিলাকে বিচাৰে নহয়। চিলাইছে ন, ঠিকে আছে ঠিকে আছে। এতিয়া আৰনা এখনৰ আপ অ' আৰনা আপুনি কিনিয়ে নে কিনি আনে নে ঘৰতে চবা, কিনি আনে? হয়, নহয় এনে বোৱা বিলাকৰ দাম আছে মানে, বোৱা বিলাক আপুনি দিব পাৰে। হাঁচতি হাঁচতি বিলাকৰ যে অঁ, পঞ্চাছ টকামানকৈ হ'ব এখন হাঁচতি ৰুমাল।
আনে মানে, বেলেগে লৈ আনে যে মই চিলাই দিব লাগে, মই চিলাই দিওঁ মোৰ সেইটো প্ৰফিট আছে। তাৰ মই নিজে নানিলে চিলাই দিলে মোৰ বেছি প্ৰফিট আছে।
অঁ, সেইটো বেছি আছে আপোনাৰ খৰচাটো বাচি যায় ধৰা না, কষ্টও নহয়। অ, আপুনি আৌ সৰস্বতী পূজাৰ সময়ত পাব সৰস্বতী পূজাৰ সময়ত যে আগে আগে।
উম', সৰস্বতী পূজা, মাঘৰ বিহু তাৰপিছত বহাগ বিহু পূজা। এইকেইটাত মোৰ বেছি হয় আৰু
কেইটাৰানে আপুনি দোকান বন্ধ কৰিব নোৱাৰিব মানে আাবেল-চাবেল খুলি থিব লাগিব বুজছে?
কিন্তু মোৰ ঘৰতহে আছে এতিয়া দোকানখন ৰাস্ত
নহয়, খোলা পিছত কৈছোঁ খোলা পিছত কৈছোঁ, খোলাৰ পিছত তেতিয়া আপুনি তেনেকৈ হেৰি কৰিব পাৰিব।
উম, তেনেকৈ চাই আছোঁ দোকান এখন জেগা এটা পালে মানে
অ, বহি যাব একেবাৰে বুজিছে, নুঠিব আৰু মানে এতিয়া ধৰা আপোনাৰ ঘপচনে জগাটোটো চিনাকি হব লাগিব ন। প্ৰথমতেতো আপুনি প্ৰফিট পাম বুলি ভাবিব নোৱাৰে, লাহে লাহে হ'ব ধৰক এতিয়া যোনে ঘৰত দিয় ইহঁতক কৈ দিব মই এনেকুৱা এনেকুৱা জেগাত বহি ইয়াতে দিব পাৰিব, আকৌ এনেকে ধৰক পষ্টাৰাৰ অ, পোষ্টাৰ-চোষ্টাৰ অকণ লগাই দিব পাৰিলে এনেকে কম দামত
উম, ভাবিছো তাকে তেনেকে মই বহুতকে কৈ থছো জেগা পালে মানে মোক ক'বলৈ দিছো।
অ-অ
পালে মানে তেতিয়া মই খুলি লম আৰু দোকান এখন।
অ, ঠিকে আছে বাৰু দিয়ক বাৰু, মোৰ কিবাি কিবি লাগিলে মই আপোনাক কম দিয়ক।
অ-অ, চিলাবলগীয়া হলে কবি কিবা-কিবি, উম